হেল্ল', অ, মই এই মানে বা বাছ যিখনৰ কথা যে কৈ আছিলোঁ মানে তোমাৰ ইয়াৰ পা কুৱা আমাৰ লখিমপুৰতো গুৱাহাটী যায় বাছ যিখন।
তোমাৰ গ্ৰীণ কালাৰ মানে সেউজীয়া ৰঙৰ
অ', অ',
বহুত ধুনীয়া বাছ যিখন মানে। এতিয়া মই মানে মু মই মানে যোনখন দোকানত অ', অ', মই মানে যোনখন দোকানত আছো
অ', অ',
তাৰপিছত সেই দোকান খনত মানে তোমাৰ হেৰি দোকানখনৰ ফ্ৰনটতে আছে তোমাৰ ফ্ৰন্টত মানে ফ্ৰন্টৰ ৰখ খাইহি তেল ডিপু এটা আছে অ, সেই তেল ডিপুটোতে মানে ৰসাই সি হেৰি বুলি কয় এ তোমাৰ বাছখন হৈছে আদৰ
আদৰ।
টু ইন টু মানে এ চি বাছ। লাগজাৰী কৰ্চ বুলি লিখা দিয়া আছে সেইখন মানে অলপ হেভি আছে মানে হেইটো।
উম-উম
ভাল হ'ব মানে গুৱাহাটীলে যাব কাৰণে মানে ভাল হ'ব আৰাম হব চিটবিলাক।
উম, বাছত ইয়াৰ পা গুৱাহাটীলৈ কিমান ল'ব ব?
আ, চাৰে পাঁচশ মান লয়।
ট্ৰেইনতে লাভ আছে দেখোন তাতকে।
অ, চায়ে পাঁচশতকে বেছি ল'বহে।
উম, বেছি ল' ব।
ইয়াৰ পা যোৰহাটলে চাই ইয়াৰ পা যোৰহাটলে চাই পাঁচশ লয় গুৱাহাটীলে আঠ সমান আহ সাতশ, আঠশ মান ল'ব।
অ',
এইত গুৱাহাটী হেৰি হলে ভাল গম পাইছ নে তোমাৰ ট্ৰেইনতে ভাল তোমাৰ মানে কি হয় ন ট্ৰেইনত তোমাৰ পইচাটোলে মই যোৱা নাই
অ
মানে গৰমত ট্ৰেইনত যাবলৈ কেলে ভাল তোমাৰ এইফালে হাৱা বিলাকটো সোমাই থাকেই
উম
তাৰ পাছত তোমাৰ হাৱা বিলাক সোমাই থকা উপএঞ্চি তোমাৰ মানে গৈ কিবা এটা ভাল লাগে ন ঠাণ্ডা প হেৰি এটা পাবা বস্তু স্পেচ টো বেছি পাবা ন মানে আহল বহল পাবা গৈ ভাল পাবা মানে
আৰু গৰমত গা উম গৰমত গাড়ীত যাবলৈ বেয়া গম পাইছা নাই
এ তোমাৰ এচি থকা গাড়ী থাকিলেতো ভালেই
উম নহয় এ চি থকা গাড়ী বেয়াহে তুমি তুমি ইয়াৰ পৰা গুৱাহাটীলে তেনেকে তুমি হেৰি নৰ্মেলি গাড়ী বিলাকত তুমি এই যোনবিলাক শ্লিপাৰ নাথাকে মানে যোনবিলাকত যে শুব নোৱাৰি
অ
সেইবিলাকত যাবলৈ হ'লে তোমাৰ অশান্তি লাগিব মানে অকল এ চি লৈ লৈ কাৰণ অকমান যদি তুমি যদি বাহিৰৰ হাৱা নোপোৱা নহয়
অ
তোমাৰ মানে মাথা বিষ হোৱা চান্স আছে বা এনেকে উলটি হৈ যোৱাৰ চান্স আছে
অ অ বাই
উম
পটোৱা গ পটোৱা হেৰিপৰা কেতিয়া আহিব জানো তেজপুৰৰ পৰা
অ সি ইণ্টাৰ্ণশ্বিপত গৈছে ইণ্টাৰ্ণশ্বিপ আজি চাৰিদিন নে কেইদিন হৈছে বুলি কৈছে।
অ তাৰ যোৱা কেইদিন হ'ল জানো?
চাৰিদিন হৈছে তাৰ যোৱা।
চাৰিদিন হৈছে নেকি? বহুত দিন হল নিচিনা লাগি আছে।
নাই নাই চাৰিদিন আছে তাৰ পিছত তোমাৰ আজিয়ে কাইলে বন্ধ আছে তাৰ হব
আহ
মই কল কৰিছিলো অলপ আগত‌ তালৈ
আহ
তাৰপিছত সি কলে বোলে হেৰি কি চেটাৰ দে বন্ধ দিয়ে বোলে
অ
তাৰপিছত চানডেও বন্ধ থাকে চাটাৰডেও বন্ধ থাকে। সি কৈছে তাকে
তাত বোলে ৰাতিপুৱা ৰুটি দিয়ে ভাত নিদিয়ে। তাৰ পিছত ৰুটিও হেনো দুখনমান দিয়ে অকল দুখন দিয়ে ৰুটি হা।
মানে হোষ্টেলৰ টাইপৰ নে কি?
হোষ্টেল নিচিনাই মানে শুনি ল কথাটো, দুখন দু দুখন ৰুটি দিয়ে আৰু বোলে হেৰি নহয় ঘুগুনি নহয় মানে নহয় মানে মতৰ মাহ বা বুট দালি দিয়ে, তাৰপিছত বোলে দুখনতকে বেছিও নিদিয়ে।
এ তেনেকুৱা থাকিবলে বেয়া ঔ।
অ পানী খিনি হেনো বহুত বেয়া হেনো আইৰণ।
হ মোৰ নিচিনাতো মই থাকিব নোৱাৰো ভোকতে মৰিম মই।
খজুৱতি হৈছে বুলি কৈছে সিহঁতে।
অ।
পানী খিনি পা পানী খিনি মানে সেই হৈছে ইনফেকচন কৰিছে অলপ পানীখিয়ে।
অ',
চবেই চবটো পানী ল'ব নোৱাৰে কাৰণ আমাৰ ইয়াত পানীটো ভাল নহয় জানো।
অ', অ',
কাৰণ সিহঁতৰ কাৰণে সেইটো এডজাষ্ট হৈ গ'ল তাত-তাত যোনখিনি আছিলে।
সেইটোৱেই।
কিন্তু আভাৰ বিলাকে মানে
তোমাৰ পানী-পানী সলনি হলেও তোমাৰ বেমাৰ হয় আকৌ।
হয়তো বেমাৰ।
জ্বৰ হব মাথা-মাথা বিষ হব চৰ্দি লাগিব।
চৰ্দি লাগিব তোমাৰ এতিয়া চুন এতিয়া যে অলপ দিনৰ আগলেকে বৰষুণ, তাৰ পিছত এতিয়া তোমাৰ হেৰি এইটো কি কয়
ৰ'দ উম,
তোমাৰ মানুহখিনিক মানে চব ফালৰ পৰা হেৰি কৰিছে অশান্তি কৰিছে, মানে কেলে এতিয়া বেমাৰ বেমাৰ হৈছে কিমান বেমাৰ হৈছে পানী লগা, জ্বৰ, মাথা বিষ, কিমান হৈছে মানুহৰ।
নকবা আৰু দেই।
বহুত বেমাৰ হৈছে ন।
মানুহবিলাক এলেহুৱা হ'ল এতিয়া।
এলেহুৱা হ'ল মানে বতৰে কৰিছে, মানে কি কৰিছে শুনা প্ৰথমতে প্ৰথমতে বৰষুণ দি-দি-দি-দি মানুহৰ গা বিলাক কোমল কৰি পেলালে।
কোমল কৰি পেলালে।
তাৰ পিছত কাম কাৰণ বৰষুণতটো কাম কৰিব নোৱাৰি।
নোৱাৰি।
সেইটো এলাহ ভাৱটো আহ গ'ল, পিছত এতিয়া ৰ'দত মানে কি হৈছে মানুহ হই এতিয়া মই টো বিশ্বাস কৰা মই ৰ'দ সহ্য কৰিব নোৱাৰা হৈছো।
হয় মইতো মই-মই বাহিৰলে ওলাব নোৱাৰো এক ছেকেণ্ড।
তোমাৰ মানে এনেকুৱা অশান্তি লাগে আগতে মানে কি হৈছিলে আগতে ৰ'দতে দৌৰি থকা যে
উম-উম।
তোমাৰ সেইটো মানে ৰ'দটো সহ্য কৰিবও পাৰিছিলো।
অ',
তাৰিছত এতিয়া কি হ'ল তোমাৰ সহ্য কৰিব নোৱাৰ হ'লো মানে ৰ'দত নাথাকি-নাথাকি। ফেনৰ হেৰিয়ত থকা, সেইটো হ'ল।
মোৰো একেহে আগতে ফেন-চেন নাছিলে তেতিয়া পুৰা ৰ'দ
এ আগতে-আগতে তুমি চোৱা আগতে ফেন আছিলে নেকি? আগতে দেন হাত, বিচনীয়ে মাৰি দেখোন।
বিছনীয়ে আছিলে আগতে।
অ, একদম প্ৰথম প্ৰথমেতো তোমাৰ গামোচা এখন লব গামোচাখনে বিচি-বিচি পেলাই ৰাতি সি গছৰ ওচৰত বহেগে।
উম,
হয় নে নাই আজিকালিতো সেইটো নাই তাৰপিছত আৰু ওলালে বিচনী।
বিচনী আহিলে।
আমাই বিচনী কিমান দিনলৈকে ইউজ কৰিলো, এতিয়াও কৰো বাৰু বিচনী ইউজ।
এ আমাৰো কৰে আমাৰ কৰে ফেন কাৰেণ্টটো থাকিলেহে যেনিবা তুমি ফেনখন লগাবা কাৰেণ্টটো গুচি গ'লে কি কৰিবা?
সেইটোৱে কাৰণ চবৰেতো ইনভাৰ্টাৰ নথাকে ন এতিয়া আমি কামৰ ফেন ব্যৱহাৰ কৰে, ঠিক আছে তাৰপিছত তোমাৰ সেইটো হ'লেই আৰু তোমাৰ চোৱা আৰু এতিয়া প্ৰকৃতিক দুখ দি লাভ নাই গম পাইছানে?
লাভ নাই-লাভ নাই।
প্ৰকৃতিৰ এইটো অৱস্থা মানুহে কৰিছে, ক'ব গ'লে প্ৰকৃতিয়ে আগতে যিমানটো তাপ আছিলে এতিয়াও সিমানটো তাপেই আছে।
অ',
কিন্তু মানুহখিনিৰও সহ্য কৰিব পৰা ক্ষমতাটো কমি গুচি গ'ল।
ত‌য় এচি ফেন সেইবিলাকত অলপ কুলাৰ
সেইটোৱে আগতে তোমাৰ মানে অস হ যিমান ৰ'দ হলে এতিয়া আগতে আমিও চাওঁ পথাৰলে তোমাৰ গোটেই দিনৰ দিনটো কাৰণে গুচি যাওঁ হয় নে নহয়? চোৱাসোন পথাৰত বোকাত লুতুৰি-পুুতুৰি হৈ সেই ৰ'দতটো আমিতো পথাৰতে থাকো। কিমান সহ্য কৰিব পাওঁ। লাষ্টত পা অ অ লাষ্টত পানী গৰম হৈ যায়গে পথাৰৰ পানী।
হুম উ উ।
কিন্তু এতিয়াতো যাব নোৱাৰা ন? এতিয়া সহ্য কৰিব
হে হেই এ এদি এতিয়া তুমিবোৰ অলপ পথাৰলৈ ওলাইছোৱাচোন বাৰু।
নোৱাৰা, নোৱাৰা, নোৱাৰা,
উম উ, মোৰ দ্বাৰাটো সাধ্যয়ে নহয়।
মো মোৰ দ্বাৰাও নহ'ব দেই।
অ দৰকাৰ পৰিলে ভাত পানী নোখোৱাকেও মৰি যাম তেওঁ ৰ'দত মৰিবলৈ নাযাওঁ মইয়ো।
তাকেহে এ তুমি কবলৈ ভাতটো তুমি পথাৰে নগলেও তোমাক খাবলৈ পাই আলচোন চোৱা এতিয়া আ আমাৰ ইয়াৰে খেইেতুকে টাউন-চহৰ মানুহনো ক'ত খেতি আছে কোৱা।
সেইটোৱে সেইটোৱে তাকেহে।
টাউন-চহৰ মানুহৰটো খেতি নাই হয় নে নহয়?
উমহ উম উম ত।
কিন্তু সিহঁতে এতিয়া কি ভোকত মানে ভোকত আছে নেকি সিহঁতি নাই ৰবা খেতি, খেত মানে খাদ্যৰ অভাৱ কেতিয়াও নহয় গম পাইছানে বিশেষকে ভাতটো। ভাতৰ মানে অভাৱ কেতিয়াও নহয়।
আসামত ভাতৰ অভাৱ কেতিয়াও নহয়।
এ নহয় নহয় যিমান যিমান মহামাৰী নহওক যিমান যি হওক ভাতৰ হেৰি কেতিয়াও হোৱা নাই। এতিয়া চোৱা আমাৰ এতিয়া যি এ এ এবাৰ আমাৰ যিমানতটো খেতি কৰে
উম উ উ।
আমাৰ একবাৰ খেতি কৰি যদি নেবেচো
উম উ উ।
আমি ইস খেতি নকৰাকে চাৰি বছৰ মানলৈ খাব পাৰিম।
অ অ অ অ।
চাৰি বছৰমানলে একদম মানে বহুত ধুনীয়াকে খাব পাৰিম মানে।
উম, উম।
এ তেনেকুৱা এতিয়া আমাৰ তোমাৰ কি ধানতটো বেচে আকৌ হাঁহকটো দিয়ে হাঁহ মানে হাঁহক দিবলৈও বহুত লাগে ন।
উম উম উত।
মানে চৰাইক-টৰাইক দিবৰ কাৰণেতো বহুত লাগে, যদি সেইবিলাক নিদি যদি সেইখিনি ধান আমি খাওঁ নহ আমাৰ চাৰি বছৰৰ কাৰণে মানে কোনো চিন্তাই নাই একবাৰ খেতি কৰাৰ পিছত। আৰু অকল আমাৰ বুলিয়ে নহয় ন প্ৰত্যেকঘৰ মানুহে। এতিয়া আমাৰ বৰ্তাহতৰ ঘৰলে আমাৰ বৰ্তাহতৰ ঘৰত শুনিবা হা। ইস সি সা আমাৰ এতিয়া বৰ্তাহতৰ ঘৰত কি কৰিছে জানে নাই ইয়াৰ আগবছৰ ধান নমোৱাকে থৈ দিছে।
অ অ অ।
ডাইৰেক্ট ডাইৰেক্ট মানে হেৰিকে আছে ডাঙৰিকে আছে।
ডাঙৰিকে আছে নে?
অ যেতিয়া খেৰদৰা হ'ব লাহেকে ডাঙৰি পেলাব দাৰেক মৰণা মাৰি তেতিয়া ভাবা তুমি সিহঁত ভাবা কিমান ধান থাকিব সিহঁতেওতো নাই বুলি সা পাঁচ-ছয় বছৰলেতো এ কি পাঁচ-ছয় বছৰ চাউলটো খাব নোৱাৰিগে লাষ্টৰ মদুৱাহ হৈ গুচি যায়।
অ মদুৱা‌ হৈ যাইগে অ অ অ।
কিন্তু হলেওতো খাব পাৰিব ন তেতিয়ালৈকে
সেইটো কথা সেইটোৱেই সেইটোৱেই
এতিয়া বোলে সেইটো অকল আমাৰ নহয় নহয় এতিয়া তোমালোকৰ ধৰা গোটেই মানুহ বিলাকেওতো তেনেকুৱা হ'ব ন দুবছৰত তিন বছৰলৈ একবাৰ খেতি কৰিলে দুবছৰ তিনি বছৰলৈকে খাব পাৰি, এতিয়া আমাৰ বিলাক কি কৰে প্ৰত্যেক বছৰে খেতি কৰা হয় প্ৰত্যেক, বেছি থকাৰ কাৰণে হৈছে এনেকুৱা কথা কাৰণ
আমাৰ মানুহ বিলাক আমাৰ অসমীয়া মানুহ বিলাক মানে এটাই মানে ইনে থাকিবলৈ মন নকৰে।
নহয় এনেই থাকিবলৈ মন নকৰে মানে শুনা
আৰু যদি পথাৰত মাটি তেনেকে পৰি থাকে তেহেতৰ মানে মনটো লিকলিকিয়াই থাকে।
সেইটো টো সেইটোৱেই আগৰ ন এতিয়া চোৱা, তুমি যদি খেতিটোত যিমান পইচা খৰচ কৰিলা এতিয়া তুমি এটা হিচাপ কৰি চাবা দেই
উম
এবিঘা মাটিত তুমি হাল হেৰি লগালা ঠিক আছে তোমাৰ ট্ৰেক্টৰ লগালা এক চাহত তোমাৰ চাৰে চাৰে তিনিশ টকা ললে
অ
টেক্টাহে টেক্টাহে তিনি চাহ বোৱালা চাৰে তিনিশ টকাকে তোমাৰ কিমান হ'ল নশ এহেজাৰ ত্ৰি পঞ্চাশ টকা
এহেজাৰ পঞ্চাছ টকা
অ ঠিক আছে হয়নে তাত তোমাৰ বোলে তোমাৰ মানুহ নাই তোমাৰতো এতিয়া কঠিয়াত তুলিবলে এয়া সি কঠিয়াত তুলিবৰ কাৰণে তোমাৰ লাগিলে ত্ৰিশ টকা।
ত্ৰিশ টকা।
তোমাৰ নাই বুলি তাত ত্ৰিছ আশী মান কঠীয়া খালে।
অ
সেইফালে তোমাৰ গ'ল নব্বৈ নশ টকা
নশ টকা।
এফালে হ এশ টকীয়া সত্তৰ টকীয়া হ'ব সত্তৰ টকীয়া তাৰপিছত সেইফালে তোমাৰ ঊনৈশ টকা হ'ল হয়নে?
ঊনৈশ টকা সেইপিনে গলেই।
অ এবিঘা তোমাৰ এজনী ডাৱনীয়ে ৰুই শেষ নকৰে
নাই নোৱাৰে
দুজন অ এইটো নহয় নহয় তোমাৰ এইফালে হেৰি আকৌ তোমাৰ তাত দাৱনী ৰোৱনী লগালা
ৰোৱনী লগাবলৈ আছে আকৌ ধান কটাৰ দিনত দাৱনী লগাব লাগেই
উম তাৰ পাছত তোমাৰ সেইফালে তোমাৰ এটা হিচাপ কৰা তোমাৰ তাত দুজনী ৰোৱনী লগাই দিলা
আকৌ কোৰমৰা চুৰমৰা মানুহ আছে দেখোন
গম পাইছোঁ ৰবা মই এটা হিচাপ কৰিছোঁ দুজনী ৰোৱনী লগালা তোমাৰ কিমান হল এইফালে তোমাৰ সেই এতিয়া হেনো চাৰে তিনিশ চাৰে তিনিশকৈ দুজনী সাতশ টকা সেইফালে ঊনৈশ টকাৰ লগত টকা এফালে হৈ গ'ল তোমাৰ চাৰে ষোল্লশ টকা অ চ ছাব্বিশ চাৰে ছাব্বিশ ছাব্বিশ টকা হ'ল তাত আকৌ কুৰ মাৰিবলে এটাক লগালে সি ললে আঢ়ৈশ টকা।
অ',
সেইফালে তিনি হাজাৰ হৈ গলগে, ঠিক আছে সেইটো বাদ দিলো। তিনি হোজাৰ টকা সেইফালে হ'ল, আকৌ দাবৰ কাৰণে লগালো।
দাবৰ কাৰণে দাৱনী
হল দাৱনী লগাই দিলো দাৱনিত ললে তোমাৰ আঢ়ৈ শ টকাকে এইবাৰটো চাগে আঢ়ৈশ টকাত তিনিশ টকা ল'ব, তিনিশ হলে সেইফালে তোমাৰ হৈ গ'ল তেত্ৰিশশ টকা।
তেত্ৰিশশ টকা আকৌ ডাঙৰি কঢ়িয়াবলে মানুহ
ডাঙৰী খোৱালে সি যেনেকে ললে দুশ টকা এটা।
অ',
ধৰি লোৱা পঁয়তিশ টকা হল গে দেই টুটেল।
অ', অ',
তাত ধান পাবা কেই কুইণ্টেল তুমি?
হে আকৌ সেই মৰণা মৰাটো আছেই দেখোন মৰণা তুমি মৰণা মৰাটো আছেই দেখোন।
অ, বেলেগৰ পৰা যদি তুমি গৰুটো যদি ভাল হেৰি দিয়া এহাল মানে তুমি যদি মৰণা মাৰিবলৈ অনা সি নাই বুলিও চাৰিশ মান টকা ল'ব।
অ',
যদি তুমি পাৰি দিলা মানে ঘন্টাৰ আধা ঘন্টা টাইম লাগিব, আধা ঘন্টা নাই বুলি তিনিশ